অ কোৱা
অ কি কৰি আছা পিছে
নাই এনে ভাতখন বনাই আছো আৰু আৰাম কৰি কৰিলো এতিয়া ভাত বনাই আছো ভাত চব্জি
অ বাকী আ এনেই বিজিতো নাছিলা অ কিবা কৰি আছিলা নেকি এনে
নাই বেছি নাছিল এনে।
অ অ অ। অ মইয়ো এনে অকনমান অ পঢ়িলো পঢ়াই পঢ়ি কিনে অকনমান আৰু অ জিৰাই আছো এতিয়া ভাত-পানী খাই কিনে।
অ ভালে-ভালে।
হয়, বাৰু তুমি এনে কি পঢ়ি আছা এনে?
নহয় মই এতিয়া বি কম ছেকে থাৰ্ড ছেমিষ্টাৰত তোমাৰ।
অ।
বি কম থাৰ্ড ছেমিষ্টাৰত আছো আৰু এতা। মানে এতাটো বন্দ দি আছে গৰম বন্ধ দিছে না তাৰ এই কাৰনে অলপমান বন্ধ হৈ আছে। ত খুলিব আৰু আহা মাহ লৈকে খুলিব পাৰে মোৰটো কলেজ খুলিলে তাৰ যোৱা হ'ব কলেজত। মানে তাৰ বন্ধ দিয়া কাৰনে অলমান না না আৰাম কৰিম কৰা হৈছে মানে ৰুমত থাকা হৈ আছে।
নিশ্চয় আৰু যিহেতু আমি পঢ়িবই লাগিব যিহেতু আমাক পঢ়াটোৱে একমাত্ৰ প্ৰধান কাম হয়। ধৰি লোৱা জীৱনটো ভালদৰে যদি আমি চলাই নিব লাগে তেতিয়া হ'লে আমাৰ শিক্ষাটো আৰু অতিকৈ প্ৰয়োজন আৰু। ধৰি লোৱা নৈতিক শিক্ষাই হওক আমাৰ কিতাপৰ যিটো শিক্ষা বা সেইটো শিক্ষাটো থকা আমাৰ অতিকৈ প্ৰয়োজন আৰু বিশেষকৈ আমাৰ মানুহৰ জীৱনত, চাবলৈ গ'লে। কাৰণ আমাৰ বিশেষকৈ ক'বলে গ'লে আমাৰ সমাজৰ ক্ষেত্ৰত ক'বলে গ'লে যি বিলাক আৰু মানুহে আমাৰ পঢ়ি ব নাজানে বা অজ্ঞান তেওঁলোকে আমাৰ সমাজত কোনো স্থানতে কোনো অনুষ্ঠানতে আৰু আগভাগ ল'ব ল'ব নোৱাৰে। বা কোনো স্থানত আৰু তেওঁলোকে স্থান নাপায় আৰু বিশেষকৈ ক'বলে গ'লে। গতিকে আৰু শিক্ষাই আমাক অ শি ক্ষাই ক'ব সেই ক্ষেত্ৰত ক'বলৈ গ'লে আমাৰ যদি শিক্ষাতো আমাৰ সকলোৰে থাকে বা আমি যিকোনো এটা কাম কৰিবলৈ হ'লে আমাৰ শিক্ষাটো আৰু অত্যন্ত জৰুৰী। এতিয়া এই আৰু মই সেই কামটো আৰু অ, সঠিক পৰিমাণে হ'ব বা আমাৰ সেই কামটো আৰু লাভান্বিত হবলৈ আৰু ধৰিব আমাৰ বিশেষকৈ ক'বলৈ গ'লে। বা আমাৰ যেতিয়াৰ পৰা আমাৰ আৰু শিক্ষাটো বৈজ্ঞানিক পদ্ধতিৰে আমাৰ আৰু আৰম্ভ হ'ল বা আমাৰ শিক্ষাটো আমাৰ বৰ্তমান সময়ত যেনেকই আৰু বৃদ্ধি পাবলৈ ধ ৰিছে আমাৰ মানুহবোৰে আমাৰ শিক্ষাক আঁকোৱালি লৈছে। তেতিয়াৰ পৰা আৰু আমাৰ সমাজখনো আগবাঢ়িবলৈ ধৰিছে যেতিয়াৰ পৰা আমাৰ মানুহবোৰ শিক্ষি ত হ'ল। লগতে আমাৰ বিভিন্ন ধৰণৰ বিষয়ববীয়াও আমাৰ ধৰি লোৱা শিক্ষাৰ জৰিয়তে ওলাল বা আমাৰ সমজ-সমাজ কোনো আৰু শিক্ষাৰ ক্ষা, আ, শিক্ষাৰ যেতিয়াৰ পৰা আৰু হ'ল বা আমাৰ ই নিচ শিক্ষাৰ যিটো গুণগত মানদণ্ড যেতিয়াৰ পৰা আমাৰ আৰু উন্নত হ'ল তেতিয়াৰ পৰা আমাৰ নিজৰ লগতে আমাৰ সমাজখনো আৰু উন্নত হ'বলৈ ধৰিছে আৰু বিশেষকৈ কবলৈ গ'লে।
উম, ঠিকে কৈছা বাৰু। সমাজৰ উন্নতি হয় মানে তোমাৰ শিক্ষা লৈহে তোমাৰ প্ৰশিক্ষা প্ৰদান কৰিলে মানে সমাজৰো উন্নতি হয় মানে সমাজতো কিবা নে কিবা হয় উন্নতি হয়। মানে আজিকালি কি হয় শিক্ষাটো লাগে হয় মানে তোমাৰ বৰ্তমানৰ। এই শিক্ষা নাথাকিলে মানুহ কি হয় যায় মানে আ তোমাক কোনেও মানে কিবা কৰিব পাৰে তোমাক পেচাখন লুটিব পাৰে, কক কৰিব পাৰে, কিয় কাৰণে শিক্ষাটো লাগে আ মানুহ জীৱনৰ আজিকালি। শিক্ষা নাথাকিলে একো নৰে আৰু মানুহটো।
হয়, হয় এতিয়া তুমি চোৱা যদি তুমি এখন মীন পালন কৰা বা আমাৰ এখন যদি ফাৰাম বা চৰে এইবিলাক গৰুৰে তুমি বা আমাৰ ছাগলীৰে এখন যদি তুমি আ, গোহালি বাছিছিলো তুমি ফাৰাম এখন খোলা তেতিয়া যদি তুমি পোনপ্ৰথমে সেইবাৰৰ তোমাৰ জ্ঞান থাকিব লাগিব বা কেনেকৈ তেওঁলোকক সংৰক্ষণ কৰি ৰাখিব পাৰে তেনেকুৱা ধৰণৰ তেওঁলোকে খাই দ্য খাই আ কেনেকৈ আৰু ভালদৰে ৰাখিব পাৰি আমি পোনপ্ৰথমে সেইবোৰ জানিব লাগিব। এইবোৰ আমি জনাৰ পিছতহে আমি সেইবোৰ আ পালন কৰিবলৈ বা উম ব্যৱসায় কৰি বলৈ আৰু আ চেষ্টা কৰিব লাগিব। যদি আমি সেইবোৰ নাজানি যদি আমি সেইবোৰ কৰিবলৈ চেষ্টা কৰো তেতিয়াহ'লে আমাৰ তেইবোৰ আৰু বেছি দিন আৰু নাথাকিব বা কম দিনতে আৰু আমাৰ সেইবোৰ ধ্বংস হ'ব ধৰিব আৰু গতিকে আমি পোনপ্ৰথমে আমাৰ যিটো আহাঁ আ কৰো আমি সেইটো কৰাৰ আগত আমাৰ যিটো তাৰ প্ৰতি থকা আমাৰ জ্ঞান এই জ্ঞানটো আমাৰ অতিকৈ প্ৰয়োজন। তেতিয়াহে আৰু আমাৰ বস্তু এটা বা কোনো এক ব্যৱসায় আমাৰ ভালদৰে আৰু পৰিচালিত হ'ব বা আমি তাৰ পৰা আৰু ভাল ফলাফল আৰু লাভ কৰিবলৈ আৰু আমি সক্ষম হম। গতিকে শিক্ষাই আমাক যথেষ্ট পৰিমাণে আৰু বৰ্তমান সময়ত আমাক সহায় কৰিছে। ধৰি লোৱা আমাৰ যেতিয়াৰ পৰা আৰু মোবাইল ফোন আমাৰ ওলাল তেতিয়াৰ পৰা আমাৰ শিক্ষাই আৰু যথেষ্ট পৰিমানে আৰু দ্ৰুতগতিত আগবাঢ়িবলৈ ধৰিছে এতিয়া চোৱা আমাৰ আগ বদিটো আমাৰ ধৰি লোৱা মোবাইলত মোবাইলৰ মোবাইল কি বস্তু আমাৰ আগৰ মানুহে গম পোৱা নাছিল। গতিকে আমাৰ এতিয়া বিশেষকৈ কবলৈ গ'লে শিক্ষাৰ ক্ষেত্ৰত আমাৰ ঘৰত যিটো আমাৰ শিক্ষকসকলে শিকাব আহে সেইটোৰ যিটো মাচোল, আমাৰ বৰ্তমান সময়ত আৰু অত্যাধিক বিশেষ কৈ ক'বলৈ গ'লে কিন্তু যিটোৰ মোবাইল ফোনৰ জৰিয়তে আমি শিকিব পাৰো বা অনলাইন ক্লা ক্লাছ হওঁক আদি কৰি আমি মোবাইলত শিকিব পাৰো তাৰ তাত হয়তো আমাৰ বহু কম খৰচতে আৰু আমি সেইবোৰত আৰু পঢ়ি আমি শিকি আমি বুজিব পাৰো আৰু বা বহুতো আমি নজ জনা কথা আমি মোবাইলৰ জৰিয়তে আমি জানিব পাৰো বা আমাৰ ধৰি লোৱা যদি আমি মোবাইলৰ জৰিয়তে জনাৰ উপৰিও যদি আমি ধৰি লোৱা বিভিন্ন ধৰণৰ কিতাপ কিনি আনি বা যদি আমি মহৎলোকৰ জীৱনে হওঁক বা আমাৰ অনান্য আমাৰ যদি জীৱনৰ কাৰনে যদি আমাৰ লাগতিয়াল যদি আমি কিতাপবোৰ আনি পঢ়ো তেতিয়া হ'লে আমাৰ যিটো জ্ঞানৰ পৰিসৰ বা জ্ঞান জ্ঞান বৃ জ্ঞানৰ পৰিসৰটো আমাৰ আৰু বৃদ্ধি হ'ব বুলি আৰু মই ভাবো আৰু।
উম তেতিয়া ঠিক আছে, তুমি মানে কিতাপ মানে জ্ঞানটো কি হয় মানে জ্ঞানটো চব বস্তু লাগে তুমি বয়স খতম হৈ যাব লাগে জ্ঞান পাৱা খতম হব মানে জ্ঞানটো মানে চব উমৰত লাগে মানে কিয় জ্ঞানটো কি হয় মানে এটা ডাঙৰ পূ নদী নিচিনা হয় আৰু। কতিয়া শেষ নহয় মানে তোমাৰ জ্ঞানটো, জ্ঞানটো যিমান পাইলে সিমানে ভাল আৰু সেইকাৰণে মানে ৰোমত যায় লৈ মানে উম পঢ়ি থাকিব লাগে এটা মানুহবোৰ মানুহবিলাক কি কিবা না। কিবা পঢ়ি থাকিব লাগে কে কেনে কিবা কিতাপবিলাক পঢ়ি থাকিবা লাগে মানে ৰখি থাকিব নালাগে মানে। সি অলপ উমৰ হ'ল নপঢ়িম মই এনেকা নহয়মানে কৰি থাকিব লাগে মানে কিবা ন কিবা বস্তুবিলাক।
হয় শিক্ষা হৈছে আমাৰ এনেকুৱা এক বস্তু কবলৈ গলে। এতিয়া টকা পইচা ধৰিলোৱা তোমাৰ ধন সম্পত্তি তোমাৰ অধিক হল। সেইটো আমাৰ মানুহে চুৰি কৰি লৈ যাব পাৰিব কিন্তু তোমাৰ ভিতৰত থকা যিটো জ্ঞান। বা যিটো তোমাৰ জ্ঞানৰ পৰিসৰ তোমাৰ অনুক্ৰমে আৰু যিমানে জ্ঞান বৃদ্ধি হব ধৰিব। বা বৃদ্ধি হব সেইটোও কিন্তু তোমাৰ পৰা কোনেও চুৰি কৰি লৈ যাব নোৱাৰিব। সেইটো হৈছে তোমাৰ নিজৰ। বা তোমাৰ জীৱনৰ অন্তিম পৰ্যয়লৈকে তোমাৰ সেই জ্ঞানটো তোমাৰ লগত। একেলগে থাকিব আৰু বিশেষকৈ গতিকে মই ভাবোঁ আমাৰ জ্ঞানটো আমাৰ। যিটো আমাৰ মানুহৰ জ্ঞান বা আমাৰ শিক্ষা। সেইটো আমাৰ অতিকৈ গুৰুত্বপূৰ্ণ কাৰণ আমাৰ টকা পইচা আমাৰ। অহ এই এতিয়াই আছে এতিয়াই অহ ন। হোৱাও হৈ যাব পাৰে কিন্তু আমাৰ যিটো জ্ঞান আমি লাভ কৰিম বা শিক্ষা। এইটো যেতিয়া আমি এবাৰ। লাভ কৰিম সেইটো আমাৰ মগজুৰ পৰা কোনেও আৰু উ উলিয়াই আৰু নিব নোৱাৰে। গতিকে আমি অহ ধৰি লোৱা আমাৰ শিক্ষাটো কবলৈ গ'লে আমাৰ সৰু ডাঙৰ বুলি। তো কোনো কথা নাই আমাৰ বৃদ্ধ সৰু ডাঙৰ পৰা আমাৰ বৃদ্ধলৈকে। আমাৰ এই শিক্ষাটো আমাৰ প্ৰয়োজন আৰু সকলোৰে জীৱনৰ কাৰণে আৰু।
উম ঠিক আছে মানে। জ্ঞানটো মানে তুমি যেনেকে কোন চুৰি কৰিব নোৱাৰে চুৰি কৰিব নোৱাৰে কো‌ কোন লব নোৱাৰে তোমাৰ পৰা তোমাৰ তাতে থাকিব তে তোমাৰ লগতে গুচি যাব তোমাৰ লগতে থাকিবতো সদায় নেকা মানে এইটো মানে শিক্ষা। কি হয় মানে শিক্ষা মানুহ বিলাকত অলমান দিমাগ খনো আনে অলপ বস্তু খোনো আনে কি বোজাৰ ক্ষমতা আনেক কিয় মানে কি হলে কি হয় এনেকা হলে কি হয়। মানে আজিকালি থাকে মানুহবিলাক অলপ অলপ কথা যে ভাবি‌ এটা এইটো কিয় হয় ত তোমাৰ শিক্ষা থাকিলে তুমি ক'ব পাৰে মানে এইটো এনেকা কাৰে হয় এইটো ইটো কাৰে কাৰে হয় শিক্ষা নাথাকিলে মানুহ আজিকালি কি হয় বি বি বেঙৰাগৰা হৈ যায় মানে। শিক্ষা থাকিলে অলপ মানুহ খোন অলপমান দিমাকখন আহে বস্তুবোৰক বুজি পায় অলপমান। এইটো বস্তু কি কৰা হৈছে এইটো চব কব পাৰ আৰু মানে সেই শিক্ষ শিক্ষাটো মানেটো এটা কি হয় মানে বিজ্ঞান দিয়া কিবা হৈ যায় আৰু মানে। কি হয় কি এইটো কেনেকা হয় লাইটখন কেনেকা জ্বলে। হিটাৰ কেনেকা জ্বলে গেছ কেনেকুৱা জ্বলে চব গম পাওঁ এনেকা মানে শিক্ষাৰৰ বিজ্ঞান‌ দে এইটো মানে।
হয় হয় এতিয়া আমি বিশেষকৈ ক'বলৈ গ'লে আমাৰ যিটো শিক্ষাৰ গুণগত। মানদণ্ড সেই আমাৰ গুণগত মানদণ্ডটো আমাৰ অত্যাধিক পৰিমাণে আৰু। ভাল হৈছে আৰু বিশেষকৈ কবলৈ গলে গতিকে আমি কবলৈ গ'লে। আমি সকলোৱে জানোৱে যে আমাৰ এক মহান ব্য ব্যক্তিও কৈছিল যে আমাৰ কিতাপ নপঢ়া জাতিক আমাৰ অ গামোচাইও আৰু বচাব। কব নোৱাৰি। গতিকে আমি যদি আমি ধৰি লোৱা কিতাপৰ ধৰি জ্ঞানৰ লগতে আমাৰ যদি দৈ সঠিক জ্ঞান বোৰ আমাৰ নাথাকে তেতিয়াহ'লে আমি। আমাৰ জীৱনত আমি কতোৱে আৰু স সফল হ'ব নোৱাৰিম জীৱনৰ কোনো অধ্যায়তে। বা আমাৰ সমাজত হওঁক বা আমাৰ নিজৰ জীৱনৰ অধ্যয়াত আমি আৰু কেতিয়াও। সফল হ'ব নোৱাৰিম গতিকে আমাৰ জীৱনৰ কাৰণে আৰু শিক্ষাটো আৰু অতিকৈ প্ৰয়োজন আৰু আমাৰ মানুহৰ জীৱন ধাৰণৰ কাৰণে, গতিকে শিক্ষা আমাৰ লাভৰ কাৰণে আমি ধৰি লোৱা নৈতিক শিক্ষা লাভৰ কাৰণে আমি বাহিৰে আমাৰ ধৰি লোৱা বিভিন্ন ধৰণৰ আমাৰ জ্ঞানব লাগিব বা আমি মানুহৰ লগত কেনেকৈ মিলিব লাগে। চলিব লাগে লগতে আমাৰ শিক্ষাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আমাৰ শিক্ষাৰ লগত কিতাপৰ লগত। সংযোগ হোৱা আমাৰ কথাবোৰ আমি পোন প্ৰথমে জানিব লাগিব। তেতিয়াহে আমাৰ এই সকলো বিলাক আমাৰ জ্ঞান লগ হৈ আমাৰ শিক্ষাৰ পৰিসৰটো আমাৰ বৃদ্ধি হয়, গতিকে আমাৰ এই সকলো ধৰণৰ আৰু আমাৰ জ্ঞান বোৰ থাকিব লাগে বুলি আৰু মই ভাবো আৰু।
অঁ ঠিকে কৈছা মানে, চব বস্তু মানে খাত্ৰ মানে শিক্ষাটো লাগে মানে শিক্ষা নাথাকিলে মানুহ কি হল জীৱন বোৰত ব্যৰ্থ হৈ গল একো বুজি না পায় হৈ যায় অলপ নিজৰ খুন কাম বিলাকে নিজে কৰা নহয় কিয় নকয় একো নহয় এনেকুৱা হৈ যায় আৰু। শিক্ষা নাথাকিলে শিক্ষাতে মানুহ কি হয় জীৱনত অ খাৱাতো যে খাৱা পানী খাবা লাগে এনেকা শিক্ষা লাগে আৰু চবৰ জীৱনত।
হয়, গতিকে সেইয়াই আৰু যিহেতু আমাৰ জীৱন ধাৰণৰ কাৰণে আমাৰ শি ক্ষাটো অতিকৈ প্ৰয়োজন বা আমাৰ সৰু ল'ৰা ছোৱালীবোৰকো আমাৰ সৰুৰে পৰা আমাৰ যিটো শিক্ষা লাভ কৰা হয় পোন প্ৰথমে কবলৈ গলে আমাৰ ঘৰৰ পৰাই আমাৰ শিক্ষাটো লাভ কৰা হয় আমাৰ সৰু ল'ৰা ছোৱালীয়ে আমি বিশেষকৈ কবলৈ গ'লে তাৰপিছতহে আমাৰ শিক্ষকে আমাৰ সেই সৰু ল'ৰা ছোৱালীবোৰক লগ পাই বা তেওঁলোকে সেই আহ স্কুলীয়া আমাৰ পাঠদানৰ আমাৰ পাঠ্যক্ৰম তেওঁলোকক শিকোৱা হয় সেইবোৰৰ পৰা আমাৰ তেওঁলোকৰ জ্ঞানৰ পৰিসৰটো আৰু লাহে লাহে বৃদ্ধি পাই আহে আৰু বিশেষকৈ কবলৈ গ'লে, গতিকে আমি সকলোৱে আৰু শিক্ষা আমি বৃদ্ধ হওঁক বয়োজ্যেষ্ঠ হওক আমি শিক্ষাৰ ক্ষেত্ৰত আমি সকলোকে আগবঢ়াই লৈ যাবলৈ আৰু চেষ্টা কৰিব লাগে, তেতিয়াহে আৰু আমাৰ আহ জীৱনটো ভাল হ'ব লগতে আমাৰ আহ সকলোৰে আৰু শিক্ষাৰ যেতিয়া আৰু ভেটিটো আগবাঢ়িব তেতিয়া আমি নিজৰ লগতে আৰু আমাৰ সমাজখনৰো আগবাঢ়ি যাবলৈ আৰু সক্ষম হ'ব। গতিকে ঠিক আছে বাৰু বা আমি শিক্ষাৰ ক্ষেত্ৰত বহুতো কথা পাতি ভাল লাগিল বা তোমাৰ পৰাও বহুতো কথা আৰু জানিব পাৰিলো আৰু শিক্ষাৰ ক্ষেত্ৰত। বিশেষকৈ
অঁ অঁ ঠিক আছে দিয়া দে তোমাৰ লগত কথা পাতি ভাল লাগিল।
আকৌ সময় পালে আৰু আলোচনা কৰিম দিয়া এনেকৈ।
অঁ যে কেতিয়াবা আলোচনা কৰিম এইটো বিষয়তে।
বাৰু